অ'।
অ'। কি কৰি আছ'?
এইয়া আছো এনেই।
পথাৰৰ পৰা আহিলি নেকি?
অ', আহিলো, অ'।
কিমান ?
আজি দুদৰা।
আচ্ছা।
তোমালোকৰ, উম।
বাকী কলেজৰ গৈছ নাই হেৰি কৰিবলে, ইণ্টাৰশ্বিপ কৰিবলে?
উম, গৈছো অ'। ভালেই লাগে।
অ'।
তুমি?
মই নাই যোৱা আমাৰ হেৰি, কলেজ যাব নালাগে নহয় আমি মানুহৰ ঘৰে ঘৰে যাব লাগে। গ-গৈ পেলাই এইটো চাইন কৰিব লাগে।
অ'।
চাইন কৰি কৰি মানুহ সুধিব লাগে, সুধি পেলাই এইবোৰ লিখিব লাগে। লিখি মেলিহে দিব লাগে আমি।
অ'।
কৰা কোনবা মানহ আছে ত' ধৰক
ৰাস্তাত।
অ', অকমান অকা পিচা কৰিবি আকৌ। দাদা মা আছে নেকি?
আহি পোৱাহি নাই, আহি আছে।
অ', অ'। এতিয়া সেইফালে তহতৰ বৰষুণ দিছি নে হেৰি ৰ'দ দিছে?
এ বৰষুণ অকমান দিলে আৰু এৰিলে।
উম, এতিয়া বৰষুণ মানে কি হৈছে এতিয়া হেৰি দেখিছা নহয়, নিউচজ দেখিছ নাই।
দেখিছো, অ'।
গোটেই ঠাহিমহি নিচেই, গোটেই ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং। চব ঠাঁহি মহি লৈ গৈছে, ভাঙি চিঙি।
উম।
তাৰ কাৰনটো কি বাৰু?
তাৰ কাৰনো কি হ'ব আৰু, পানী জহত হৈছে আকৌ গছবোৰ নোৰোৱা হল মানুহে সেইটো জহতে পানীবোৰ বাঢ়িছে।
উম, তাৰ মেইন কাৰণটো হৈছে মানুহ-মানুহৰ কাৰণে হৈছে এনেকুৱা, মানুহে যদি মানে অনিষ্ট নকৰিলে হয় গছ-গছনি কাটি। তেতিয়া মানে তেনেকুৱা পৰিৱেশ নহ'লে হয়। তই এতিয়া হেৰিয়তে চা,
য
অৰুণাচলতে চা।
উম,
এতিয়াাত বেয়া লাগি যায়টো নিউজ চে গোটেই ঘৰ দুৱাৰ ভাঙি-চিঙি গাডী মতৰ ওলাই গোটেই ঠাই, ঠাহি মহী লৈ গৈছে।
উম, দেখিছো।
বেয়াই লাগি যায় ন' এনেকুৱাত।
বেয়া লাগে।
আমাৰ এতিয়া মানে অসমতো এনেকুৱা অৱস্থা হৈ আছে মানে প্ৰতি বছৰে, আমাৰ মানে অসমৰ এটা মেইন সমস্যা হ'ল বানপানী প্ৰতিবছৰে।
অ, প্ৰতি বাৰে বছৰে হয় আৰু।
মানে সেইটো শুনি আছো, আমি যেতিয়া মানে মই যেতিয়া মানে সাত সাত বছৰ আঠ বছৰ হৈ থাকোঁতেনে মই তেতিয়াৰ পৰা শুনা।
অ',
মানে আমাৰ অসমত মানে বানপানীৰ সমস্যাটো কেতিয়াও সমাধান নহয় মানে।
নহয়-নহয়।
উ, ম এইটো মানে কি হ'ল। মানে এতিয়া মানে এতিয়া মানে তোৰ বহুতেই সমাধান হৈছে কিন্তু মানে কংগ্ৰেছ চৰকাৰ দিনত যেতিয়া যেতিয়া আছিলে বানপানী হৈছিলে তেতিয়া গোটেই বেছি হৈছিলে, তোৰ মানে এতিয়া বিজেপি চৰকাৰে নহে অলপ মানে কমেই হৈছে।
অ',
আৰু এটা মেইন সমস্যা গুৱাহাটী তো গুৱাহাটীত মই গৈছিলোঁ এইকিদিনতে একদম, পানী একদম তোৰ মানে তোৰ ৰাস্তাৰ ওপৰত পানী।
সেৱাও
ৰাস্তাৰাত বানী মানে ত একুৱা মানে অৱস্থা হৈ গৈছে মানে।
তাতো তেনেকুৱাই অলপ দিলেই হৈ যায়।
অ, তাতো বৰসুণজাত দিলে গোটেই পানী গোটেই মানে কি হয় এ নলা যে ড্ৰেনবোৰ,
অ',
ড্ৰেনৰ পানীবোৰ মানে যাবলৈ বাদ নাই। মানুহবোৰকে কি কৰিব মানে এইবোৰ চব গলটি চব মানুহে মানুহে কি কয় এইবোৰ দোকান বজাৰ আছে ন, দোকানৰ গোটেই জাবৰ জোথৰ বোৰ সেই অ, নোলাজতে পেলাব।
উম,
এইটো চব-চব মানুহৰ কাৰণেই হৈছে ন বস্তুটো মানুহে যদি সেই জাবৰ, জোথৰবোৰ যদি নলাটোত যদি নেপেলালে হয়। আজি গুৱাহাটী এনেকুৱা পানী নহয়, এতিয়া বৰষুণ এজাক দিলেই পানী হৈ যায়।
অ',
মানুহবোৰ অলপ মানে সজাগ হ'ব লাগে আৰু।
মানুহ ক' ত সজাগ হ'ব, মানুহ চব লভিয়াই আমি লোভিয়াই একেই চব লুভিয়া আমি লুভিয়া একেই চব একেই মানুহক দুখি দি পেলায় লাভ নাই মানুহৰ এইটো মানে কি হয়, যেতিয়া হয় তেয়াহে প্ৰশ্ন তাই এনেইতো যেতিয়ালে কিবা এটা বিপদ নহয় তেতিয়ালৈকে মানুহে নাপচতাই মানে গমেই নাপায়, যেতিয়া বিপদ হয় তেতিয়া ভাবিব মই এইটো কেলে কৰিছিলে এইটো মই নকোৱা হ'লে হৈ গ'ল হয় বা এনেকুৱা নহ'ল হয়।
উম,
সেইটো ভাবে গম পালি।
তাকেতো কাৰো বুজাবও নোৱাৰি নহয় আজিকালি মানুহক।
উম, তোৰ তোৰ এতিয়া মানে গছ কেনেকুৱা কাটন দিয়ে, এতিয়া গছ, এটা কথা গছ নহ'লেও তোৰ কাম নহয়-নহয় আকো। গছটো কাটিবই লাগিব। যদি আমি ধৰিলওঁ দহজোপা গছ কাটিলোঁ পঞ্চাশটা পুলি ৰুব, ৰুই থৈ আহিব লাগে।
অহ।
সেইটো আমি যেতিয়া, মিনে স্কুলত পঢ়িছোঁ তেতিয়া আমাক ছাৰহাঁতে কৈছিলে। এতিয়া আমি সেইটোৱে কওঁ। আমি যদি এটা গছ কাটো আমিটো, মই গছজোপা কাটিলে মই গছ পুলি এটা ৰুই থৈ আহোঁ।
অহ। সেইটো আমাক এ ছাৰহঁতে শিকাইছিলে, আমি যেতিয়া যেতিয়া পঢ়ি আছিলোঁ।
উম।
কাৰণ গছজোপাতো এনেইও কাটিবই লাগিব ন'। গছজোপা যেতিয়া বুঢ়া হ'ব কাটিবই লাগিব। উম, চাইলেন কৰি দে হম, গম পাইছানে নাই।
উম, ।
পুৰা মাত আহি আছে অহ, এনেকুৱাতে মোৰ খং উঠি যায় আৰু।
কি কৰিম মই ৰাস্তাত কথা পাতি আছোঁ।
অহ।
তহঁতৰ ঘৰত দেই মই সেইকাৰণে মই মই তহঁতৰ ঘৰলৈ যিদিনা গৈছিলোঁ সেইদিনা গৈ মোৰ অশান্তিল লাগি গৈছে। এনেকুৱ হুলষ্টোল তহঁতৰ ঘৰৰ মানুহবোৰ নহয়।
সেই ওচৰা-ওচৰি আৰু কি কবা।
তহঁতৰ ঘৰৰ মানুহবোৰ কিবা ৰকমৰ নিচিনা বহুত হুলস্থুল কৰি থাকে। তাতে মানুহবোৰ গোটেই লোভীয়া মানুহ।
গোটেই একদম লোভীয়া মানুহ ধৰ। পিলি-পেলাশকে থাকিব যোৱা পিলি-পেলাশ সোপা জন্ম দিব, দি পেলাই গোটেই হুলস্থুল কৰি থাকিব।
উম, চবৰে ঘৰে থাকে দুটা-দুটা কি নাথাকেনো কাৰ ঘৰত নাই।
কি চাব ঘৰত। তই তহঁতৰ-তহঁতৰ ঘৰ ওচৰত বেছি, তহঁতৰ গোটেই ই ঘৰৰ পৰা ই ঘৰ গোটেই পিলি-পালা। সোপা গোটেই এসোপা মান।
আমাৰ বোৰ কি আৰু ওচৰা-ওচৰি ঘৰ উম, সেইটোৱে।
কিবা মানুহ, তহঁতৰ মানুহ সোপা কিবা মানুহ।
উম।
ফোন কৰিলেও শান্তি নাই। তহঁতৰ ঘৰলে গ'লেও শান্তি নাই। উম, পুৰা হুলস্থুল হৈ থাকে।
তাকে।
কি তাকে?
ভাত কিহে খালি?
ভাত তোৰ আছিলে মাছ। কালি ৰ'দত মাছ মৰিলে মাছ একসোপা পথাৰ পৰা বুটলিলোঁ, বুটলি আনিলোঁ। সেইয়াটো মাছ মাছে তাৰপৰা বাবা দোকানলৈ গ'ল দোকানৰ পৰা আনিলে মাছ। কিনি সেয়া মাছ।
তাৰপা-তাৰপা মই ব্ৰইলাৰ এটা আনিলোঁ সেইটো। ব্ৰইলাটো কি কৰিলে গম পায় নাই?
কি?
ব্ৰইলাৰটো পুৰা গোটাকে আনিলোঁ, আনি পুৰা গুচালো। গুচাই পেলাই পুৰা তাত, সেইটো নিমখ মছলা হালধি দি পুৰা হেৰি কৰিলোঁ, এইটো পূৰা মঠিলোঁ।
অ'।
মঠি পেলাই সেইটো পুৰা কি কৰিলোঁ, তলত জুই অঙঠা সোপা গোটালো, জুই অঙঠা সোপা গোটালো।
অ'।
জুই অঙঠা সোপা গোটালো। জুই জুইঙঠা সোপা গোটালো, গোটাই পেলাই পুৰা দি দিলোঁ।